উম শুনিছ
অ মই ৰাতিপুৱাই টিউচনত গ'লো এ সেয়াই টিউচনত গৈ এতিয়া খ্ৰী খ্ৰীষ্টানবষ্টি গলো দেন কম্পিউটাৰ গছত এবাৰ সোমালো আৰু এতিয়া আকৌ এ গুৱাহাটী কলেজৰ কাষত আৰু এটা গ্ৰুপ নেনাছে, তাকে সিয়াক মানে মই ল'ৰাটোক ক'লো আৰু যোৱাকালি তই যে চাবি পাত থৈ যাবা চাবি পাত থৈ যোৱা নাই। এতিয়া বাহিৰতে ৰখি আছো তাক আকৌ মাতিছো শাৰী পাত লৈ পিনে।
অ। কিমান আহে ল'ৰা ছোৱালী গ্ৰুপত?
সেইয়াই তই?
মই আছো এনেই কি কৰিম। ৰাতিপুৱা খালো এতিয়া বনাম আৰু।
সোবালীৰ ফটো পালি।
নাই পোৱা নাই।
ইনষ্টাত দিছে চোন, ইনষ্টাত দিছে ষ্টৰিত।
অ অ ত টিভিছন স্ক্ৰনশট মাৰি।
অ মানে সৰু কে বিয়াৰ চিঠি খনৰ লগত দিছে ভালে লাগিছে।
অ অ তাতেতো এনে নিয়ম কৰি দাইক পাতিছে ত আগতেতো আছেই সিহঁতৰ তাতে।
নাই নাই তাই গুৱাহাটীত আছে। গাঁৱৰ মানুহ ন থাকিব দিয়া নাই। তাই গুৱাহাটীতে আছিল বিয়া। এ সিয়াৰ ৰিলেটিভৰ বায়েক এজনী তাত আছিলে। বিয়াৰ আগদিনা নহয় বিয়াৰ দিনা খনে ৰাতিপুৱা তাই গৈছে।
অঁ তাপা তাতে নিয়ম কৰি আৰু ৰিচীপশ্যন দিছে চাগে।
অ ৰিচিপচন নাই দিয়া, সেইদিনাই বিয়া সেইদিনাই গাঁৱৰ বোৰেতো ৰিচিপচন নিদিয়ে ন। আৰু সি আৰু অ ডাইৰেক্ট বিয়া আহ চলি আছে আৰু, আৰু সিহঁতৰ ত এনেকুৱা ন মানে ইমানো সেয়া সিয়া নাই নাছিল নহয়।
অ অ গাঁৱৰ বিয়া যে বহুত নি
উম সেইটোৱে সেইকাৰণে মই ভালকে
হেতৰ ঘৰৰ লগত ভাল হৈছে নাই এতিয়া পুবালি হতৰ।
নাই হোৱা, নহয় মাকে বোলে কেতিয়াও তাইৰ লগত ৰিলেশ্যনে এ নকৰে, মই বোলো ঘতি তো।
কেইদিনমানৰ পিছত আকৌ হ'ব, অহ, ডাঙৰ বায়েকজনী গুচি আহিলে ন সিহঁতৰ?
হয়।
তাতে থাকে দেখোন পূবালীহেতৰ।
হয় নি পূবালী হেতৰ তাত থাকে নেকি?
পুবালী ঘৰতে থাকে দেখোন যেতিয়া তেতিয়া ডাঙৰ বায়েকজনী আগতে ফটো দেখোঁ তাতে থাকে। লিচাই মাজতে কৈছিলে। অ তাৰ পিছত আকৌ কিবা পাৰ্লাৰ শিকি আছিলে, তে লিচাই কলে গুচি আহিলে নেকি এনেকে কৈছিল। এতিয়া উম।
উম। তাই পাৰ্লাৰ খুলিচে চোন, গুচি গ'ল চাগে। কাৰণ ল'ৰাটো জাতীয় বিদ্যালয়ত দিছে।
অ এতিয়া হয় চাগে গ'লগে।
সৰুটো ডাঙৰটো দুয়োটাকে জাতীয় বিদ্যালয়ত দিছেচোন।
উম সিহঁতৰ ঘৰত এতিয়া ছোৱালী নাই আৰু ল'ৰাটোহে থাকে এতিয়া অকলে। তাইওতো গুচি গ'ল বিয়া পাতি।
অ, এই ল'ৰা আছে আৰু ডাঙৰ বায়েক আছে চাগে!
ডাঙৰ বাইকৰ কথাই কৈছোঁ মই মাজু জনীৰ কথা নাই কোৱা।
মাজুজনীতো ছয় গাঁও চাইদত বিয়া হৈছিল ন মিৰ্জা ছয়গাও - সেইজনীৰ অহংকাৰ আছে।
অ।
ডাঙৰ বায়েকৰো আছে তাইৰো আছে দুইতাৰে আছে। মই বিয়াত লগ পাইছিলো।
অ। অ বিয়াত মাতিছিল ন। মইতো যোৱা নাই বাৰু!
সেয়াই
পাহাৰৰ পানী আজি হেৰি হৈছেনে ৰাস্তাত?
ভাগ্য ভাল
উম।
সি মোতকে আগত আহি -
উম।
কি হৈছে আকৌ উম, কৈ থাক তই
সেয়া কৈছোৱে সেয়াই বোলো। আজি পাহাৰৰ পানী বাগৰিছেনে নাই? ৰাতিপুৱা বৰষুণ দিছে নহয়? ইয়াতে ৰ'দে ওলালে এতিয়া, নাই একো হেৰি ছেৰি
গৰম যি হৈছে। বৰষুণ নাহিবই চাগে ডাঙৰকে আৰু।
এইবাৰ
এনেকেই থাকিব যেন পাইছোঁ।
হয় নেকি?
সদাই ৰ'দ দিয়ে আকৌ এদিনো বৰষুণ নিদিয়ে ভালকে, ৰাতিপুৱা যি অকণ সময় দিছে অকণমান সময় দিছে অকল। হেকন বৰষুণত একোৱেই নহয়।
বতাহো আজি নাই- কীয়া হলে, এই কেইদিন বতাহো দি আছিলে এতিয়া বতাহো নাই। গৰমত অৱস্থা বেয়া হৈ গৈছে মোৰ। মানুহজনী দুৰ্বল দুৰ্বল হৈ গৈছো পুৰা। আমাৰ ঘৰৰ ফালে ভাল বতাহ চতাহ - অকনমান মাৰে গৰমটো ইমান সহ্য নহয়। উম, আমাৰ ঘৰত ফালে বোলো ভাল ইমান মানে, গছ থাকে ন'। ইমান ফিল নহয় গৰমটো। ইয়াতে ইমান গৰম লগা হৈছে মোৰ।
অঁ, ন'? ৰাতিপুৱা বৰষুণ দিলে এতিয়া আকৌ গৰম চা!
অঁ, আৰু তই ইমান গৰমত যাৱ কেনেকে। মই তোক দেখিয়ে আচৰিত পাইছো আৰু।
সেয়াই মোৰ গাটোত মানে কুলাৰ লাগি থাকে।
হুঁহ্ হুঁহ্, কি খোজকাঢ়ি যাৱ গৈ মানে, কি বাছত গৈছ নে কি হেৰিয়ত গৈছ এতিয়া?
উম, এতিয়া তোৰ ৰে আ খোজকাঢ়ি আহিছিলোঁ।
অঁ, এইটোত বাৰু ওচৰৰ।
অঁ। কিন্তু ইয়াৰে আগত অঁ, ৰেপিডত গ'লো ৰেপিডতে গৈছোঁ, ৰেপিডতেই গৰম লাগে বেছিকে।
উম। মোক সদায় হিমবৰষাই ফোন কৰে এবেলা এবেলা। মানে মোৰ আ এ এটা টাইমত ধৈয্য নোহোৱা হৈ যায়। তাই মানে হোষ্টেলৰ ইমানেই কাহিনী হয়। মোৰ শুনিয়ে আছ
তই এতিয়াও গছ তলত আছে?
অঁ, তাতে আছে। এইটোত কম হয় ন' পইচা বেছি দিব নালাগে।
অঁ।
সেইটো হোষ্টেল বুলি এনেই নামতহে, নিজৰ মতে থাকে দেখোন।
ভালেই পিছে।
খানা বনাই। তাই যে কাৰ কাৰ লগত কাজিয়া লাগি থাকিব। কাজিয়া লাগি পিনাই ভয় খাই থাকিব মাৰিব বুলি। অফিচৰ মানুহসোপাৰ লগত সিহঁতৰ তাত থকা। তাপা মোক ফোন কৰিব। মই এতিয়া কি কৰোঁ, কি হ'ব এতিয়া মোৰ বুলি ফোন কৰিব সদায়। ভয় খাই খাই, ভয় খাই খাই ঘৰত মাকেও গালি পাৰিছে তাইক।
উম।
কি দৰকাৰ ইমান কাজিয়া লাগি থাকিবলে বুলি।
নাই সিহঁতৰ পইচাও কম চাগে ন'? ছশ মান কিবা টকা আছিল চাগে পইচা?
অঁ, সেনেকুৱাই, উম। উমহ্, যদি তাতে ভাত নাখাৱ তেন্তে আৰু কমকে দিব লাগে হ'বলা? নিজে বনাই খালে মানে বেছি দিব নালাগে। অঁ, তাই নিজে বনাই খায়। তাই ইমান দিব নালাগে তেতিয়া।
তাই যে এটা বুঢ়াক ভাল পাইছিল আছে ন '?
হাঁ?
তাই যে এটা বুঢ়াক ভাল পাইছিল আছে ন'?
অ এই সেইটোৱে কি হ'ল? অঁ, বিহুৰ টাইমত
অঁ।
ব্ৰেক আপ হ'ল বোলে। সি হঠাৎ হেনো কথা নাই-বতৰা নাই হেনো তাইক ব্লক কৰি দিলে। একো কথা পাত্ তিয়ে আছে বোলে। হঠাৎ হেনো তাৰপিছত আৰু খবৰ-খাতি নাই দুমাহৰলৈকে তাৰপিছত এই এতিয়া কেইদিনমান হৈছে এ এ এতিয়া দহ, পোন্ধৰ দিন মান হৈছে। সি হেনো আক্ আকৌ মেছেজ কৰিছে হেনো। বেলেগ কাৰোবাক হেৰি পালা আৰু আমোক-তামোক তাৰপিছত তাই ক'লে মই নাই পোৱা নহয় তইহে মোক এৰিছিলি। কিবা-কিবি হ'ল হেনো আৰু কাজিয়া লাগিল। তাৰপৰা আকৌ এতিয়া ভাল হৈ গ'ল হেনো পৰহি নেটৰ এক্সামত থ'বলৈও গৈছে, খোৱাবলৈও নিছে ভালে থাকিলেগে আক'।
আও ত' এই মাজতে সেইকেইদিন কি হৈছে?
নাজানো মই তাই সুধিবলৈ কওঁ কৈছে হে সি হেনো। এ এটা বিচাৰিছিলে তাই হেনো পঢ়ি শুনি ভাল মানুহ হক সেইকাৰণে এৰি দিছিলে বোলে।
তেনে আপ।
নাজানো আৰু তাৰপিছত। অ', মই তাইি কৈছো মৌলদোত নোল মলদত ভাল হলি কৈছে নাই হোৱা নাই হোৱা ভাল সি এতিয়াও। মই তাক ভাল নাপাওঁ মই বোলো ভাল নাপাওঁ কাৰণে লগত। পৰীক্ষা দিবও গ'লি খাইও আহিলি ৰেষ্টুৰেণ্টত। মিছা কথা কব আহ বুলি কওঁ। ত মনজনামেমহঁতেৰ খুব আহি থাকেতো।
শিউজ
সি নাযায় সি তাই মনজোচনা মেমহঁতৰ ঘৰলৈ গলে মানে বেয়া পায়। সিহঁতে মনজোচনাা মেমৰ ল'ৰাটো আছে যে অ তাই ফটো মাৰে আকৌ বহি বহি ফটোবোৰ দেখাই।
মঞ্চ মেমেৰ ল'ৰাটো কিমান ডাঙৰত।
এই ডাঙৰ বহুত ডাঙৰ ডাঙৰ ডাঙৰ বহুত ডাঙৰ নাই পতা।
সেইকাৰণে চাগে মেমে এইক মাতি থাকে নেকি।
অ', মেমে হেনো বোলে মেমে সেই মই এবাৰ গৈছিলো ন তাইৰ লগত। পঢ়ি থাকোতে এতিয়া মেমে মানে তাইক। কৈ থাকে, আৰু তই আহিবিচোন নক'লে আহিবি এই ভাত বনাই খাবি তাইক ভাত বনাই খাবলৈ মাতি থাকে আৰু কয় আৰু। তেনেকে তহঁতৰ ঘৰলে যাম মোৰ বহুত ই্পৰ্টেণ্ট কথা আছে এনেকে কৈ থাকে বোলে।
ত, তাই সুধি চাগে তোৰ কোনোবা আছে নেকি সঁচ কথায় এনেকে কৈ থে তাই নাই। বুলি কয় বোলো নাই বুলি কয়।
আকৌইটোৰ লগত বোলে ভাল হ'ল এইবাৰ।
অ', তাৰপিছত মই কৈছো তোক যদি কয় তই বিয়া পাত বুলি তই যাবিে কৈছে ভাবি ভাব পাৰি মই ব বুলি সেয়াই কথা।
অ।
ল'ৰাটোৱে বোলো একোৱেই নকৰে। অ সেইয়ে ল'ৰাতোৱেটো একোৱ নকৰে মঞ্জনা মেমৰ কাৰণে বিয়া পতা নিচিনা হব।
অ একো নকৰে নেকি।
নকৰে দেখোন অকল গান নে কিবা ষ্টুডিঅতে থাকে মেমৰ কিবা গান বনাই থাকে সেয়াাই সেইবোৰে কৰে। একো নকৰে।
মাকৰ পেঞ্চনৰ টকা খাব আবৌ আৰু বা পেকে কি কৰে।
বাপেকেও কিবা এইবোৰতে আছিলে কিবা বিজনেছ চিনেছ কৰিছিলে নেকি। নাজানো ভালকে তাৰ পৰা জীয়ে। জনিয়ে এইবাৰ নতুনকে চাকৰি পাইছে বোলে নাই নাই আছে জীয়াইছে।
কি মেমে মেমে সেন্দুৰ নলয় ন।
অ নলয় ইমান কেতিয়াবা কাটচিত লোৱা দেখো।
মহন্ত মানুহটো নলয় মুছলিমৰ লগতো বিয়া হোৱা নাই।
মহন্ত মানুহে লব লাগে ইমানতটো দেখোন হেৰি কিবা গোস্বামী নে কিবা।
অ গোস্বামী বামুন ঘৰৰ।
উম নাজানো দেই কিয় মানো। এই এইটো ফেশ্বনতে নলয় সেইটো ইণ্ডাষ্ট্ৰিত এনে মানুহৰ ফেশ্বনতে মৰে।
অ সেই হয়তা।
কোন বিয়া পতা কোন বিয়া নাপাতে ধৰিবই নোৱিৰি আজিকালি।
উম।
তোৰ লৰা ছোৱালী আহিলে নেকি টিউচনত
জনাই কৈছে মই জন্ম দিছো।
হে হে জন্মতো গম পাইছো এইটো তোৰেই ন এতিয়া পঢ়াই আছে।
অ সেইলতা
সিহঁতৰ দায়িত্ব তোৰ হাতত।
উম।
পঢ়াৰ।
তাকে।